অ'! শুনিছানে?
অ'! অ'! শুনা, শুনিছোঁ কোৱা?
হয় নেকি?
উম! এই, অ'! বাগৰি আছিলোঁ।
হয় নেকি? অ'! ভাত- চাত?
উম, অ'! ভাত -চাত খাই হ'ল। খাই হয়, এতিয়া আকৌ, চাহ খাবলে হ'ল।
অ'! চাহ খাবলৈ হ'ল? তাৰপিছে, চাহৰ, চাহ লগত কি খাবা এতিয়া?
কিবা খুৱাওঁ এতিয়া! কিবা আনেই নেকি চাগে বাহিৰৰ পৰা। চাহ খাই আকৌ, আমি ওলাই যাম বাহিৰলে।
হয় নেকি? অ'! আজি ক'ত যাবা এনে? ক'ৰবাত যোৱা প্লেন আছে নেকি তোমাৰ?
এনেই মানে, মা হঁতৰ লগত আবেলি এতিয়া অলপ ওলাই যাম। ওলাই গৈ, বাহিৰতে কিবা খাম বুলি ভাবিছোঁ আৰু।
অ'! সেইটোতো হয় আৰু তাৰপিছে এনে, তুমি শ্বপিং টপিং কৰি ভাল পোৱানে?
উম! ভাল পাওঁ শ্বপিং কৰি।
হয় নেকি? এনে, শ্বপিং কৰিবলৈ হ'লে তুমি এনে, ক'ত যোৱা?
বজাৰতো যাওঁ, অনলাইনো কৰোঁ।
অনলাইনো কৰা, বজাৰতো যোৱা? বেছিভাগ ভাল লাগা কোনটো? বজাৰ না অ' অ' অনলাইন? তোমাক বেছি ভাল লগাটো কোনটো- বজাৰ নে অনলাইন?
বেছিভাগতো বজাৰে যাওঁ দেই।
বজাৰ এ যোৱা?
উম।
অ বজাৰৰে মানে শ্বপিং কৰিবা, বজাৰত যাই শ্বপিং কৰিকে ভাল পোৱা?
উম উম।
অ তাৰ পিছতে তুমি এনে কোনতো বজাৰত যাই ভাল পোৱা? তুমি বজাৰত যাই কি এনে বাৰ্গেনিং কৰা নে বস্তুবোৰৰ? হয় নেকি এ তুমি বাৰ্গেনিং কৰি ভাল পোৱা মানে? হেহ, শুনিছে নে? হেল্ল'ঊ কাটি দিয়া মোৰ ফোন তুমি। হেল্ল' হেল্ল'ঊ সোনা পাই আছানে?